অ।
কি কৰি আছা?
সেইয়া আছো ৰবা ভাত খাই এনে অলপ শুই দিলোঁ।
অ অ।
তুমি?
মই ভাত খাই মাজত টিভি চাই আছিলো।
অ কিহেৰে খালা ভাত?
আজি আমালোকৰ নিৰামিষ ন। একাৰণে চোৱা বুলি অ, চোৱাবিন তৰকাৰী বনাইছিলে আৰু আলু ভাজিছিলে, দালি কৰিছিলে আৰু পটলৰ এ পটল দি পস্তু দি বনাই যে, সেইটো বনাইছিলো।
আচ্ছা, উহুম।
কি দি খালা?
মই কণী খালো। তাৰ পাছত চব্জি বনাইছিল, এ হেই যে কি বুলি কয় এইটো আলু পাপৰৰ তৰকাৰী খাই পাইছ নে এইহে বনাইছে মায়ে।
অ ঠিক
পাপৰ ত মানে ভাজি লয় তাৰ পাছত বনাই দিয়ে মানে আলু সেইটো বইল কৰি ল'ব লাগে। কুকাৰত তাৰ পাছত বহাব পাৰে। অ সেনেকৈ খাইছো বহুত ভাল লাগে। ত উমঁ।
পিছে বৰষুণ কমিছে নে?
কমিছে কমিছে আজি একদম ৰ'দ গৰম দিছে।
অঁহ আজি আমাৰ এইফালে ইমান গৰম মানে, ঘৰতো বহি কেনে গৰম লাগি আছে বাহিৰতো গৰম লাগি আছে।
অঁহ আমাৰ কাৰেনটো নাছিলে। এ উম চাৰে বাৰটা মানত আহিলে চাগে অ চাৰে বাৰটা মানত আহিলো দিয়া, একদম মানে ৰাতিপুৱাৰ পৰা মানে আৰু একদম গৰমতে আৰু আছে।
আমাৰ লগৰ কাৰেণ্ট কাৰেণ্ট ইনভাৰ্টাৰ আছে কিন্তু যে ঘৰত বহি কেনো লাভ নাই ইমান গৰম হৈ আ আছে ন গৰতটো ইয়াতে এই এই কাৰণে বাহিৰতে গছৰ তলত বহি আছিলো।
অঁহ এতিয়া বৰষুণ দিব চাগে অলপমান হে কৰিছে বতৰটো?
নহয় এতিয়া আমাৰ লোকৰ এইফালে গৰমেই আছো।
সেইটো।
কৈ ঘৰত চবৰে ভাল নে?
কি কৈছা?
ঘৰত চবৰ ভালনে?
অ ভাল, তোমালোকৰ?
অ, ভালেই।
অঁহ, ফুৰিব প্লেন কৰিলে নে নাই? অঁহ আছে তোমাৰ?
কি কৰে, নাই নাই মোৰ নাই।
এম ফ্লাই বোৰ্ড কোম্পানী যে আছে।
অঁহ
তাত কৰে।
আচ্ছা।
উম। ফুৰিব প্লেন কৰিলে নে নাই?
মানে এটা বনাই আছো প্লেন। এতিয়া যাও কি ন ভাবি আছো এই গুৱাহাটীতে যাম ভাবি আছো।
আচ্ছা, কোন কোন যাবা গলে?
পাৰ্ক টো আছে ন একোলেণ নে কি কয়?
অ', অ, ' ৰাণীৰ চাইডে আছে এইটো।
অ, তাতে যা মানে মোৰ মোৰ মানে ছেপ্টে্বৰত বাৰ্থডে আহি আছে ন।
অ,
ত' মোৰ বাহতৰ লগত পিছত মোৰ কেইটামান ফ্ৰেণ্ড আছে ন চবে মিলি কেনে তাত যাম ভাবি আছো।
অ, ঠিকে ভাবিছা দিয়া আৰু ক'ত যাবা?
তাতে যাম আৰু আমাৰোকতো ডিচেম্বৰত তোমাৰ নাগ মন্দিৰ যাম বুলি প্লেন আছে। নাগ মন্দিৰ তোমাৰ এইটো অৰুণাচল অৰুণাচলৰ ইফালে আছে।
অ, আচ্ছা, এই গৰমত ক'ত যাবা নোৱাৰো ঠাণ্ডা জাগাত একদম যাবৰ ইচ্ছা যায়।
এনেকা টাইমতো তোমাৰ মানে পাহাৰ চাইডত গলে বেছি ভাল।
বেছি ভাল মানে আৰু বানপানী উঠিছে নহয় আৰু ক'ত যাবা আৰু ক'বাত ফাঁচি গ'লে। শ্বিলংতো যাবই নোৱাৰি জৰাবাটত একদম পানী।
অ,
তেওঁ যাবই নোৱাৰে একদম মানে আৰু। মই গৈছো তিনিবাৰ গৈছো শ্বিলং একদম ভাল লাগে তাত গৈ গৰমততো আৰু বেছি ভাল।
অ, কোন আছে তোমাৰ?
কি কৈছা?
তাতে কোন আছে তোমাৰ?
কোনো নাই এনে ফুৰিব গৈছো।
অ, মই যেতিয়া যাম গুৱাহটিত তেতিয়া তুমি আহিবানে মাতিলে?
উম, যাম দিয়া কবা যেতিয়া যোৱা।
অ, হ'ব মানে মোৰ ফ্ৰেণ্ড-ফ্ৰেণ্ড কেইটাও যাব ন। তাতে মানে আমালোকে এ ৰুম চুম ভাড়া কৰি থাকিম।
অ,
মানে এদিন যায় কি ফুৰিম ফুৰিবই নোৱাৰো ন সেইকাৰণে। শিকিব লাগিব। এনে তাতে আমাৰ আইতাৰ ঘৰ আছে কিন্তু আইতাৰ ঘৰ আইতাৰ ঘৰত ফ্ৰেণ্ডৰ লগত কি যাম আৰু আৰু ফ্ৰেণ্ড এটা দুটা না যায় পাঁচটা ছটাই যাব ন আইতৰ প্ৰব্লেম হৈ যাব।
অ তেনেকৈ যাব নোৱাৰি আৰু তেতিয়া কথা পা পাতিবও নোৱাৰি ভালকৈ কোনোবা ঘৰৰ ওচৰৰ ৰুম থাকিলে ন
নহয় মানে ফ্ৰেণ্ড মানে চব ছোৱালীয়ে
গম পাইছো তাই কথা পাতিবও নোৱাৰি আৰু সেইটো কৈছোঁ।
সেইটোতো হয়েই কিন্তু মানে আমাৰ আইতাহঁতৰ প্ৰব্লেম হ'ব ন ইমান মানুহৰ খোৱা ধোৱা বনাবলে।
অ, দিগদাৰ হ'ব।
পিছত থাকাৰো জাগা লাগিব এনে সিহঁত তো টো বিল্ডিং ঘৰ থাকা জাগা আছে মানে তাও মানে কেনেকে অলপ লাগে ন মানুহৰ ঘৰ ফট কৰি ইমান গুচি গ'লে।
অ', অ', তুমি এনে কি-কি বনাব জানা খানা?
মইতো তোমাৰ ভাজি, দালি তাৰপিছত এই ভাত যে আছে সেইটো মই মানে চচপেনত বনাব জানো অলপমান।
অ।
মানে এইটো মানে চাল কৰো না হৈছে কি না।
অ, অ।
এই এইটো আৰু তোমাৰ। মানে মোবাইলত চাই কেনে বনাব পাৰো আৰু মানে একেবাৰে নোৱাৰো যে এনেকা নহয়।
অ আতচ্ছা মানে আৰু ঘৰত কোনো মানে মা নাথাকিলে আৰু বনাব পাৰিবা আৰু কৰ'বাত গ'লে সেইয়ে আৰু।
মোৰ অকলৰ কাৰণে মানে মোৰ ইচ্ছা গ'লে তেতিয়া মই মোবাইল চাই কেনে বনাব পাৰিম। এনে যদি মোক কোনোবাই কয় এইটো বনাই দেচোন তে তেতিয়া নোৱাৰো মই।
অহহ হ
তেতিয়া মানে নোৱাৰি কৈ দিওঁ আৰু যদি মোৰ যদি মন যায় তেতিয়াহ'লে মই বনাম। মানে মোৰ নিজৰ মন যাব লাগিব, বেলেগে পেছা দি। প্ৰেছাৰ দিলে মই নবনাও।
অ।
তুমি বনোৱা নে কি কি বনাব জানা?
মই এনে মাছ বনাই পাইছো তাৰ পাছত আৰু মা মানে কৰ'বাত গ'লে আৰু দিগদাৰ হলে আৰু মই বনাও আৰু। এনে মাছ বনাব জানো এনে চব বনাব জানো, জানো এ বেচনেৰে যে বনাই যে সেইটো বনাব জানো। অ অ হেনেক বনাব জানো। অ ৰহ। সেইবোৰে জানো আৰু বেছি আৰু নাজানো মাংসটো আজিলৈকে বনাই পোৱাই নাই আৰু নাজানোও দিয়াচোন
অ মই মাংস ভাজি পাইছো মানে ফ্ৰাই কৰিছো। কিন্তুত মানে তৰকাৰী চৰকাৰী এইবোৰ বনোৱা নাই।
বে, উম।
মাছৰো বনোৱা নাই, মাংসৰো বনোৱা নাই, খালি ভাজি মানে ভাজিটো আৰু দালিটোৱে পাৰো
অ।
পিছত ৰুটি চুটি এইবোৰ পাৰো আৰু
সেইটো মই নোৱাৰো আতাতো মাৰিব নোৱাৰো এ
মই ৰুটি পাৰো মানে কি কোৱাচোন অলপ পিছত মানে চক্ত হৈ যায়, পাপৰ হৈ যায়।
অ।
মানে বনাই লগ লগে লগেই মানে কি হয় মোৰ মা টো ডিউটি টি গুচি যায় ন পিছত মোৰ ভোক লাগিলে ভাত খাব মন নগলে মোৰ মা কম্পিউটাৰ দোকানত বহে আৰু। তাৰপিছত, তাৰপিছত মানে মোৰ এতিয়া মানে ভোক লাগিলে কি কৰিম কাৰণে ৰুটি আৰু আমলেট বনাই কেনে খাই দিও, ভাল লাগে ন খাবলে?
অ বহুত টেষ্টি লাগে অ, অ
উম উ।
তোমাৰ দাদা নাই নেকি?
দাদাটো আছে।
অ আছে নেকি?
দাদাটো ৰাতিপুৱা কাম কামতে গুচি যায়।
অ অ কি কৰে তোমাৰ দাদা?
মোৰ দাদা ঠিকাদাৰ হয় লাইটৰ।
অ অ মে এ এ এ এ
আৰু আৰু আৰু এটা দাদা তোমাৰ পি ডাব্লিউ অফিচৰ চাকৰি কৰে।
ঠিকে আছে বাৰু।
অ উ।
গৰমটো মানে নকমেই আৰু ইমান যে দিছে আৰু
তোমাৰ এইফালেতো বেছি বৰষুণ দিছেই, ইয়াতেতো বৰষুণে নামেই নাই অলপমান অলপ অকমান দিছিলে ইমান গৰম ইয়াতে।
তাৰ ৰ'দ দিলেও চিন্তা ইয়াতে আৰু বৰষুণ দিলেও চিন্তা, মানে বোকা হৈ যায় ন।
চাইছো মই নিউজত ইমান পানী-পানী হৈ গৈছে পুৰা মেইন ৰোডত তোমালোকৰ পানী আহিগৈছে ন।
এ এ এ এ আৰু এইটো হে কি বুলি কয় ৰ'দ দিলে একদম থাকিব নোৱাৰি ঘৰৰ ভিতৰত একদম মানে জুইত থকা যেন লাগে আৰু
অ অ অ অ
হেল্ল,
তোমালোকৰ মানে এইফালে কি মানে বৰষুণ যেতিয়া হয় পুৰা মানে পুৰাই পানী হৈ যায়।
অ একদম, মে এ এ এ এ, মে এ এ এ এইটো ৰ'দ দিলে।
আৰু আমাৰ ঠাণ্ডা দিনতো নাথাকে।
ঠাণ্ডা দিনত নাথাকে।
মানে গৰম দিনতে থাকিব ন।
গৰমৰ দিনত থাকিব আৰু ৰ'দতো যেতিয়ালৈ নোলায় আৰু পানী সেনেকৈ থাকিব আৰু ৰ'দটো ভালকৈ দিলে এদিনতে শুকাই যাব পাৰে আৰু
অ অ অ আৰু ঠাণ্ডা দিনত, মানে ঠাণ্ডা নমাই ছেপটেম্বৰ এনেকা মাহত
নাই হেনো তেতিয়া পানী ইমান এটা নহয় আৰু
মই তেতিয়া যাম ভাবিছো ন গুৱাহাটী ত তেত এতিয়া নাত মানে থাকিলে প্ৰব্লেম হব ন অলপ সেইকাৰণে কলো আৰু
অ অ এনেই এতিয়া কি কৰিবা তুমি?
অ
খোৱা নাই তুমি?
এতিয়াতো মোৰ মানে অলপ ওলোৱা মানে মাৰ্কেট যাম। মোৰ বাৰ লগত, এতিয়া না সন্ধিয়া টাইমত যাম। সি বিশাল, বিশাল বা যুদিও এনেকা মানে একো এক আনিম। কিনিকেনে।
অ আস।
টপ-ছপ।
উম উ ফুৰিব যাবা আনিবা কাপোৰ কিনি।
অ অ
ফুৰিব যাবা, আনিবা কাপোৰ।
অ তুমি কি মানে ইমান বাহিৰত নহোলোৱা ন?
নাই নাই নাযাওঁ তেনেকৈ।
ঘৰত থাকি থাকি তোমাৰ ব্ৰেইনে নষ্ট হৈ যাব নেকি।
হে হে কি কৰিবা?
অলপ অলকূৰ। অ অ, অলপমান ওলাব লাগে কিয় কোৱাচোন? পিছে তোমাৰ তিত এতিয়া তুমি ছেকেণ্ড ইয়াৰ পঢ়ি আছা ন।
অ অ অ
যেতিয়া তুমি তোমাৰ তাৰপিছত ছেকেণ্ড ইয়াৰৰ পিছত যেতিয়া এডমিশন হ'ব যাবা। তেতিয়া ইমান দৌৰা দৌৰি কৰিব লাগিব। তোমাৰ গাৰ্জেনহততো ইমান নোৱাৰিব? তোমাৰ অকলে কৰিব লাগিব, তেতিয়া মানে তুমি ওলালে মানে চব বুজি পাবা, চিনি পাবা, মানুহৰ লগত কেনেকে ধৰ কথা পাতিব লাগে, সেইটো জানিব পাৰিবা।
উম।
মোৰোতো আগত মানে ঘৰ পৰা ওলাবই নিদিছিলে চব চব মানে দাদাহঁতৰ লগত মাহঁতৰ লগতে কৰিছে। এতিয়া মোৰ এডমিচনৰ টাইমতো কোনো ফ্ৰী নাই। এইকাৰণে মে মানে চব নিজে কৰিছো এ টু জেদ। মানে মোৰ বহুত টাইম লাগিছে ন। এডমিচন হবলৈ, তাই ত মানে কাগজ পাতি এইবোৰ বনাবলে।
উম।
মানে ডি চি অফিচ, তাৰ পিছত ইমান ডাঙৰ ডাঙৰ অফিচত যাই কেনে চাৰ্টিফিকেট চাৰ্টিফিকেট ত বনালো আৰু নিজে নিজে কৰিলো মোৰ ফ্ৰেণ্ডৰ লগত মিলি কেনে মই আৰু তাই।
অহ। এনেকৈ যাম মানে অকলে কৰিলে মানে চব মানে পাৰি আৰু। এতিয়া ঘৰৰ পৰা যাব নিদিয়ে সিহঁতে কৰি দিয়ে আৰু।
ত ফাৰ্ষ্ট টাইম অলপ ভয় লাগিব মানে, এইটো লাগে চবৰে লাগে। কিয় কোৱাচোন, তোৰ মানে কেনেকা কৰি কথা পাতিবা ন ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত। অ এটা ভয় লাগে।
উম।
তাৰপিছত লাহে লাহে ঠিক হৈ যায়। আৰু কেইটামান মানুহ আছে ইমান ভালো নহয়।
উম গম পাও এইটো, আজিকালি আৰু তেনেকুৱাই আৰু চব মানুহকে বিশ্বাস কৰিব নোৱাৰি।
আৰু চব মানে ন ক মানে তুমি পইচা দিলে হৈ যাব তোমাৰ কামটো, পইচা নিদিলে তোমাৰ কামটো নহয়। এনেকা টাইপৰো হয় ন। এইকাৰণে মানে তোমাৰ মানে নিজে যে ষ্ট্ৰং থাকিব লাগিব। আৰু তাক তোমাক দেখাব লাগে যে তুমি কিমান কমফৰ্টেবল। মানে তোমাৰ কিমান কনফিডেঞ্চ আছে। তুমি যদি এনেকে লেলা পেলাই কৰি যোৱা তোমাৰ পিছ পেলাই থইব।
অ গম পাওঁ।
উ, এইকাৰণে ওলাব লাগে। ছোৱালী মানুহ হয় ন। পিছতটো নিজৰটো নিজেও কৰিব লাগিব, দিব দিব।